হেল্ল' ডাঙৰীয়া শুনা শুনি আছে আপুনি হয় ত' মই আপোনালৈ ফোন কৰাৰ উদ্দেশ্যটো হৈছে আমি এটা বিষয়ক লৈ আমি অলপ আলোচনা কৰিলোঁ হয় আৰু এইয়া আলোচনাটো বা বিষয়টোৱে হৈছে যে আমাৰ অসমত আমি কি কি উৎসৱ পালন কৰা যায় আৰু কোনটো কোনটো মাহত বা কি মাহত বা কি বতৰত আমি এই পালনটো কৰোঁ আৰু কিহ কেনেকৈ আমি ইয়াত মানে পালনটো আমি ফূৰ্তি কৰোঁ বা কেনেকৈ আমি ইয়াত পালন কৰি আমি উৎসৱটো মানা যায় ত' সেই বিষয়ে কথা পাতিম ত' আপুনি অলপ আহ ক'ব পাৰিব নেকি যেনেকৈ আমাৰ জাতীয় উৎসৱকে ধৰক আৰু বিভিন্ন আমাৰ উৎসৱ পাতোঁ আমি অসমত ত' এইবিলাকৰ বিষয়ে অলপ কৈ দিয়ক তেতিয়াহ'লে হয়
ঠিক আছে বাৰু ধন্যবাদ আপোনাক প্ৰশ্নটি কৰাৰ বাবে হয় মই যদি আপোনাক উৎসৰ বিষয়ে আমাৰ অসমৰ ক'বলৈ যাওঁ আমাৰ প্ৰধান উৎসৱ হৈছে বিহু বিহুত তিনিটা আটাইকেইটা বিহুৱে কৃষি ভিত্তিক মানে কৃষি কৃষিৰ লগত জড়িত আৰু
ত হয়
আমাৰ তিনিটা বিহু যদি কওঁ আমি ৰঙালী বিহু কঙালী বিহু আৰু ভোগালী বিহু ৰঙালী বিহুত নাচ গান আহঁঁত গছৰ তলত ধুনীয়া কে মানে বিভিন্ন ধৰণৰ নাচ যেনেকে মানে বহুত বহুতো ধৰণৰ বিহু গীত আৰু নৃত্য আদি পদৰ্শন কৰে আৰু আটায়ে মানে বিহুৰ সময়ত পিঠা
পিঠা পনা খায় আৰু
আৰু কঙালী বিহুত চাকি বন্তি জ্বলাই সেনেকুৱা ধৰণৰ বিহু উদযাপন কৰে আৰু লগতে ভোগালী বিহুত অ আগদিনা উৰুকাৰ দিনা মানে ভোজ ভাত খাই আৰু মেজিৰ তলত
মেজিৰ তলত
আৰু আন দিনা মানে মেজিটো জ্বলাই দিয়ে আৰু আটাই পিঠা পনা সান্দহ গুড়ি দৈ চিৰা আদি খায়
হয়
হয় আৰু ইয়াৰ উপৰিও মানে আমাৰ ইয়াত অম্বুবাচী মেলা উৎসৱ বা ৰথ যাত্ৰা আৰু ৰাস মেলা আৰু লগতে দুৰ্গা পূজা পোহৰৰ উৎসৱ দীপাৱলী আৰু ৰঙৰ উৎসৱ ফাকুৱা
ফাকুৱা আদি পালন কৰা হয় আৰু হয়
হয় যদি ফাকুৱাৰ বিষয়ে ক'বলৈ যাওঁ ফাকুৱাটো আটাইতকৈ ডাঙৰকে হয় বৰপেটা জিলা আৰু
জিলা
ত লগতে আপোনাৰ উত্তৰ গুৱাহাটীৰ পিনে ডাঙৰকে উৎযাপন কৰে আৰু
উযাপন কৰে আৰু হয়
হয় আৰু যদি ৰং পোহৰৰ উৎসৱ বুলি ক'বলৈ গ'লে মানে বৰপেটা ডিষ্ট্ৰিকতে আটাইতকৈ
ডিষ্টিকতে আটাইতকৈ ডাঙৰকৈ উদযাপন কৰা দেখা যায় আৰু
অ আৰু যদি মই ৰাসৰ কথা কওঁ ৰাস
ৰাস মেলাটো আপোনাৰ নলবাৰী আৰু বৰপেটা জিলাৰ লগত লগতে মাজুলীত আটাইতকৈ ডাঙৰকে পালন কৰা দেখা যায় আৰু হয় হয়
হয় আৰু মাজুলীত উৎসৱটি এনেকে পালন কৰে যে মানুহে কৃষ্ণৰ মানে আটাইকেইটা‌ ৰূপ ধাৰণ কৰে আৰু সেনেধৰণে উদযাপন কৰা দেখা যায় আৰু অ আৰু লগতে আজিকালি আমাৰ ইয়াত ৰথ যাত্ৰা উৰিষ্যা যিটো উৎসৱ ইয়াতেও মানে হৈছে আজিকালি প্ৰচলন হৈছে মানে অসম
এতিয়া মানে অসমতো হয়
অহ আৰু এতিয়াতো বাৰু শাওণ মাহ আহিব ত এতিয়া আমাৰ বলবম বুলি এটি উৎসৱ পালন কৰা হয় অহ যত নেকি আপোনাৰ বৈশিষ্টলৈকে মানুহবোৰে খোজ কাঢ়ি যায় আৰু
যায় আৰু তাৰ পৰা পানী আনি শুক্লেশ্বৰৰ শিৱলিংগৰ ওপৰত পানী মানে দিয়ে আৰু উম অসমতো তেনেকে পালন কৰা হয় আৰু লগত যে আমাৰ ইয়াত মানে জন্মাষ্টমীৰ উৎসৱটি পালন কৰা দেখা যায়
লজ মানে ধৰি লওক কৃষ্ণ মন্দিৰত মানে কৃষ্ণৰ জন্ম হোৱা বুলি মানে আৰু মানুহক সকলে আৰু লগতে পায়স, পায়স খিচিৰি আদি বনাই এনেকে অতি উল্লাহেৰে মানে উৎসৱটি পালন কৰে
হয় নিশ্চয় আৰু আৰু আৰু লগতে দুৰ্গা পূজাৰ সময়তো মানে বহুতো উল্লাহেৰে মানুহে উৎসৱটি পালন কৰে অষ্টমীৰ দিনা মানুহে এ মা পানীৰ ওচৰত সেৱা লয় হয় আৰু দশমীৰ দিনা বিজয়া দশমী দিনাও আন মানে মূৰ্তি উটুৱাই দিয়ে নদীত আৰু লগতে মানে ৰাৱনৰ দৰ্শনো দেখা যায় কিছুমান কিছুমান জেগাত হয়
হয় আৰু আৰু লগতে আমাৰ অসমত বৰদিন
দিন উৎসৱটি পালন কৰা দেখা যোৱা যোৱা হৈছে আজিকালি। হয় নিশ্চয় হয় হয় আৰু পোহৰৰ উৎসৱটো দীপাৱলীৰ আটাইয়ে উৎযাপন কৰে বাৰু আৰু লগতে তাৰে আগদিনা কালি পূজা উৎসৱটিও পালন কৰে হয় আৰু লগতে এতিয়া দোলন যাত্ৰাৰ সময়ো চলি আছে মানে ৰাধা কৃষ্ণ যেনেকে জোলনত জোলিছিল সেই যাত্ৰাটিও মানে ক'ৰবাত ক'ৰবাত মানে আও উপস্থাপন কৰে আৰু প্ৰতি হয় হয় নিশ্চয়
সেনেকে পালন কৰা দেখা যায় আৰু আৰু লগতে আপুনি কিবা এনেকে উৎসৱৰ কথা জানে নেকি ধৰি লওঁক আলি আই লিগাং বা বৈশাগুৰ বিষয়ে অলপমান ক'ব পাৰিব নেকি?
হয় নিশ্চয় অহ মই প্ৰথমে মই আলি আলিগাঁৱৰ কথাই কওঁ এতিয়া আলি আলি গাঁওটো আমাৰ আহ আমাৰ অসমৰে এটা উৎসৱ হয় আহ সেইটো কাৰণে আমাৰ উজনি অসমৰ কেইটামান জিলাসমূহক মানে বন্ধ দিয়া হয় আলি আলি আই লৃগাং দিনাখনে তো সেই টো আলি আই এজন অহ যিটো উদ্যাপন হয় সেইটো মানে খেতিৰ এইটো আচলতে খেতিৰ লগত জড়িত হৈ আছে যেনেকৈ তেখেতসকলে খেতি কৰে এইটো সময়ত এইটো খেতিটো ভালকৈ যাওক বুলি ভালকৈ ফলবিলাক পাওঁ। বুলি মানে ভগৱানৰ ওচৰত বা আমাৰ যোনটো অ তেখেতসকলৰ অ যোনটো মানে আলি আই লৃগাং যোনে উদযাপন কৰে তেখেতসকলে মানে অ প্ৰকৃতিক মানে এক আগত মানে প্ৰকৃতি বুলি ক'লে আপোনাৰ সূৰ্য দেৱতা বা আমাৰ জোনবাই এইবিলাকক মানি চলে ধনীয় পল' বুলি কয় টো এইবিলাক আমি তেখেত তেখেতসকলে মানে ভগৱানৰ ওপৰত উস্বৰগা কৰি হয় এইটো অহ এইটো উৎসৱটো পালন কৰা যায় তাতে তেখেতসকলে অ
হয়
যেনেকৈ তেখেতসকলৰ যোনটো নৃত্য আছে অসমৰ এটা নৃত্য আছে গুমৰাগ নৃত্য বুলি কয় এই নৃত্যটো তাত নৃ ত্য কৰা হয় আহ আৰু বিভিন্ন ধৰণৰ যেনেকৈ শা শাক পাচলি খোৱা হয় আ মাংস সেৱন কৰা হয়। তো এনেকোৱা মানে বহুত ফূৰ্তিৰে মানে উদযাপন কৰা হয় আৰু আলি আই লৃগাঙত আৰু যেনেকৈ আৰু আছে আমাৰ অসমত আৰু যেনেকৈ আপোনাৰ যোনটো আমাৰ ৰঙালী বিহু, ৰঙালী বিহু উদযাপন কৰোঁ আৰু ৰঙালী বিহুটোৱে বড়ো সম্প্ৰদায়ৰ মানুহ মানুহবিলাকে এইটো কয় ৰংজালী বৈচাগো বুলি। ত' সেইটোৱে হয় হয়
হয়।
তো তো মানে কি কৰে আ বিহুৰ এক তাৰিখে প্ৰথম দিনাখনে আমি মানুহৰ বিহু বুলি আমি উদযাপন কৰো তাৰ আগদিনাখনে আমি যেনেকৈ অ গৰু বিহু বুলি উদযাপন কৰো আৰু না মানে গৰুক পূজা কৰো সেইদিনাখনে কাৰণ গৰুটোৱে আমাক আ খেতি কৰাত বহুত সহায় কৰে। যেনেকৈ গৰুৰ লগতে হাল বাওঁ হাল বাই কিনি আমি বিভিন্ন ধৰণৰ খেতি কৰা যায়, নহয় জানো হয়। হয়, ত' সেইকাৰণে মানে গৰুক সেইদিনাখনেই আমি পূজা কৰা হয়। ত' যোনদিনাখন মানে সংক্ৰান্তি বুলি কয় সেইদিনাখন ত' সেইদিনাখনে কি কৰে প্ৰথমে ৰাতিপুৱাই আমি গৰুক গা ধুৱাও মানে গৰুক মানে পুখুৰী বা আমাৰ নদীবিলাকত লৈ যায় তাতে গা ধুৱাও আৰু ভালকৈ তেখেতসকলক আমি গা ধুৱাই আৰু সেইদিনাখনে কি কৰো নিয়ম আছে কেইটামান যেনেকৈ নিয়মটো গা ধোৱাৰ পিছত অ হালধি, তেল বা আমাৰ যোনটো অ যোন তো আমাৰ আ কেৰাহীবিলাকত পিছফালে যে থাকে তল তলফালে আমাৰ টো ছাই বুলি কয়। এই ছাইৰ লগত মানে এইটো মিহলাই কিনি তেলৰ লগত ইহঁতৰ এ গৰুবিলাকক আনি দাগ দিয়া হয় এটা এটা মানে দাগ বা কিবা লগোৱা হয় আৰু ৰং লগোৱা হয় আৰু ত' তাৰপিছত আমি কাটি লৈ আনা বা বজাৰৰ পৰা কিনি অলপ ঘৰত বাৰীত থকা যেনেকৈ পানী লাওঁ আৰু বেঙেনা এইবিলাক আমি কাটিকিনি ইহঁতক মাৰা হয় আৰু মানে দলিয়াই দিয়া হয় তাৰ ইহতৰ গাটোত তেখেতসকলৰ গাটোত তেনেকৈ তাতে এটা গান গোৱা যায় সেনেকৈ কোৱা আছে কি অ লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বুলি এনেকোৱা এটা অ গান বা কথাষাৰ এটা আছে। তো সেনেকুৱাকৈ এনেকা কৰি মানে এনেকুৱা তেখেতসকলক পূজা কৰাৰ পিছত তেখেতসকলক কি কৰে সেইদিনাখন মানে আ'এৰি দিয়ে আৰু মানে বাৰীত বা ক'ৰবাত খেতিপথাৰ বা পথাৰবিলাকৰ এনেই খোলাকৈ এৰি দিয়ে। কাৰণ সেইদিনাখন তেখেতসকলে খোলা মনেৰে বা খোলা আ দিশত ক'ত যায় য'ত যায় কিনি তেখেতসকলে খাব পাৰে আৰু না আ' ভালকৈ ঘাঁহবিলাক খাব পাৰে বা তেখেতসকলৰ দানাবিলাক তেখেতসকলে সেৱন কৰিব পাৰে ত' এনেকাই মানে আৰু তাৰপিছত যেতিয়া সন্ধিয়া হয় সন্ধিয়া হ'লে তেখেতসকলক বিচাৰি আনি ঘৰত বা গোহালিত নতুন যোনটো ৰছী সেই নতুন ৰছি দি বান্ধি কিনি থৈ দিয়া হয় এনেকৈ মানে গৰু পূজাটো কৰা হয় আৰু গৰু বিহু এনেকৈ উদযাপন কৰা হয় ত' তাৰ পিছদিনাখনেই কি কি হয় আমাৰ মানুহবিলাকৰ বিহু হয় আৰু মানুহবিলাকৰ বিহু দিনাখন কি কৰি আমি ৰাতিপুৱাই উঠি কিনি গা পা ধুই চাফা হৈ কিনি তাৰপিছত আমাৰ ঘৰত থকা আমাৰ যেনেকৈ আমাৰ ডাঙৰ আছে ডাঙৰ মানুহবিলাকক মা দেউতাই হওক বা আইতা বা ককাদেউতাই হওক তেখেতসকলক আমি প্ৰথমে প্ৰা প্ৰণাম কৰোঁ বা আমি হয় সন্মান জনাই হয় হয় আমাৰ সেইদিনা মানে গোটেই আমি সমাজৰ গোটেই মানুহ বা ঘৰৰ পৰিয়ালৰ গোটেই মানুহ বিলাকে আমি নতুন কাপোৰ পৰিধান কৰোঁ তো যেনেকৈ আমাৰ গেঞ্জি বা আমাৰ চোলা বা আমি লোৱা গামোচা অ গামোচা লওঁ ত' এইবিলাক মানে এইবিলাক লৈ কিনে আমি অহ আমি বিহুটো উদযাপন কৰা হয় আৰু সেইদিনাখন আমি কি কৰোঁ পচলা যোনটো আমাৰ কলগছৰ পচলা পচলাৰ লগত আমি মাংস যিকোনো মুৰ্গী বা ঘৰত থকা মুৰ্গী মুৰ্গী নহ'লে বা কুকুৰা নহ'লে আমাৰ যোনটো আমাৰ গাহৰি মাংস এইবিলাক আমি বনাই খাওঁ আৰু তাৰ উপৰিও আমি যোনদিনাখন আমি বিহু গৰু উদযাপন কৰিছিলোঁ এই সেইদিনাখনে আমি এশ একবিধ আমি শাক পাচলি বিচাৰি খাওঁ মানে এইটোত এটা বিশ্বাস আছে এই এশ একবিধ শাক পাচলিটো আমি এক তাৰিখে আমি ঘৰত বনাই খাওঁ হয় ঘৰত মানে ঘৰত বনাই খাওঁকৈ কিন্তু এইটো আমি দিনাখনেই বিচাৰোঁ গৰু বিহুৰ দিনাখনেই জংঘলত গৈ বা বাৰীত গৈ এইটো বিচৰা যায় তাতে মানে বহুত শাক পাচলি আছে এশ একবিধ এশ একবিধ আৰু তো যেনেকৈ তাতে ঢেকীয়া আছে আমাৰ যেনেকৈ মাইচুন্দী খুতৰা এইবিলাক আছে বহুত আছে মই নামটো মনত অহা নাই বাৰু মানে জংঘলত থকা অঁ এই টো মানে এইটো আৰু পচলা খায় পচলাও মিক্স থাকে মিহলাই দিয়ে একেলগে অহ কলগছৰ হয় যেনেকৈ তাতে মানে এটা বিশ্বাস আছে এনেকৈ যদি এশ একবিধ আমি শাক পাচলি একেলগে বনাই খাওঁ তেতিয়াহ'লে আমাৰ এইটো নতুন বছৰ হয় ন নতুন বছৰ মানে এক বছৰলৈকে আমাৰ মানে বেমাৰ আজাৰ এইবিলাক হ'বৰ কাৰণে নহ'বৰ কাৰণে মানে বেমাৰবিলাক নহ'বৰ কাৰণে আমি এইটো অঁ এইটো নহয় বুলি কয় আৰু এইটো খালে মানে ত' এইবিলাক বিশ্বাস আছে আমাৰ ত' তাৰপিছত যেতিয়া আমি বি অ আমাৰ তেতিয়াহ'লে আমাৰ। সময়টো হৈ গৈছে ডাঙৰীয়া হয় হয় হয় ঠিক আছে ঠিক আছে ধন্যবাদ হয়।